অ'-অ'-অ', পাইছো। কওঁকচোন খাদ্যৰ ওপৰত, অ' মই আছিলোঁ মানে এনেই আছিলোঁ। পিছত আ আপুনি? ৰাতিপুৱা কি খাই? হয-হয়, আপুনি খোৱা লোৱাটো কৰিয় থাকে ন।
অ' মই-মই-মই খাই ভাল পাওঁ মই কৰি থাকো অ' কিন্তু এতিয়া অ'-অ'-অ'।
বনায় আৰু কওঁকচোন আপুনি ৰাতিপুৱা কি খায়?
মই মানে এতিয়া মই অলপ হেলডি ভাৰ্চনত গৈ আছোঁ, অকমান স্বাস্থ্যৰ কাৰণে ভাল এইটো। হেল্ডি খোৱাটো, চ' এতিয়া মই মানে নন ভেজ টো এৰি পেলাই ভেজিটেৰিয়ান মানে গাছট্ৰে খাই আছো ঠিক আছে উম ময়ো শাক পাচ
অ যিখিনি মানে অসমীয়া খাদ্য যিটো
ত মাইকদম অ
অঁ তাৰপিছত অঁ ৰাতিপুৱা আপুনি হেৰি কৰে ন কি বুলি কয় চাহ খায়নে
নাই ৰাতিপুৱা মই চাহ নাখাও মই কেতিয়াবা মানে কি কৰো নহয়
অঁ
পানী দি পেলাই পানীত এইটো অ মোক সেয়া পানীত নিম্বু দি পেলাই
হা তেনেকে খাই আৰু কি কামত দিয়ে আৰু সিটো
এইটো খালে নহয় অ অ এইটো খালে নহয় আমাৰ অ মানে বডিটো ভাল থাকে ডিট চিফাৰী হৈ যায় আমি ইমান এ মানে আজিকালি চব বস্তুতো অৰ্গেনিক নহয় না আ যিমানে শাক পাচলি ভেজিটেবল খাওঁ না চব কিন্তু অৰ্গেনিক নহয় তাতেও বহুত আৰু মিলাই কে মানে কেমিকেলছ থাকে নহয় তাতে চ' অ চ' এইটো খালে মানে কি হয়, আ, মানে আমাৰ বডিটো ডিটক্সিফাই হৈ যায়। ঠিক আছে। ৰাতিপুৱা এইটো উঠি পেলাই মানে এইটো খালে আমাৰ বডিটো ভাল থাকে। আৰু পুৰা দিনটো মানে, গোটেই দিনটো মানে আমি এনাৰ্জি পাই থাকো।
ভালে থাকে। অঁহ '।
চ' এইটো খাওঁ। এইটোৰ পাছত মই, আহ কিবা মগু থাকে হয় এইটো সেউজীয়াটো যে। অ, অ, এইটো খাওঁ। অহ, চব বেছি বেচিকেলী মানে মই হেল্ডিটোৱে মানে ট্ৰায় কৰো। অহ, যে কেনেকে হেল্দি খাম
অ, হা, আৰু আপুনিতো ৰন্ধা বঢ়া কৰি মই ৰাতিপুৱা লাল চাহ খাওঁ। তাৰপিছত ধৰি লওঁক কেতিয়াবা মানে পিঠা থাকে। পিঠাগুড়িৰে তেনেকুৱা। তাৰপিছত বিস্কিট কেতিয়াবা থাকে। মেগী আৰু তেনে এ আমাৰ ব্ৰেকফাষ্টটো মানে হয়। আৰু কি বুলি কয়, আহ! দুপৰীয়া আৰু ভাত খোৱা হয়। ভাত চাত মানে আৰু মানে। ব্ৰেকফাষ্টটো কেতিয়া ৰাতিপুৱা ভাতো খোৱা হয়।
অ'।
মাজে মাজে এনেকুৱা অ' অ'। মাজে মাজে ভাত
আৰু ৰাতি কি খায়?
ৰাতি ৰাতি মানে হেৰি, ৰাতি কেতিয়াবা ৰুটিও হয় আৰু ভাতো হয়। দোটাই মানে চলে আৰু কেতিয়াৱা তেনেকুৱা
চ আপুনি ভেজ মানে ভেজ খাই ভাল পায় নে নন-ভেজ?
মই, দুতাই ভাল লাগে।
অ'।
নি নিৰামিষ ভাল লাগে। তেনেকুৱা খালে মানে ভাল লাগে আৰু এইটো, বেছি মচলা পাতি নোহোৱা খাদ্য। সেইবিলাক মানে হয়, মানে, স্বাস্থ্যৰ হয় ভাল ন তেনেকুৱা মানে। আপুনি মছলা খাই ভাল পায় নেকি?
নাই। মই ইমান মছলা নাখাওঁ, মই আগতে ক'লো মানে মই অ' অ' মানে মই কি কৰোঁ নহয় শাক পাচলি অমিত খাৰ, এইবোৰে মই খাওঁ বেছি। আৰু মানে বস্তুটো মই বহুতেই কম খাওঁ।
কি বুলি কলে?
মংসজাতীয় বস্তু মানে মই
অ' বহুতে কম খাই অ' আৰু হেৰি কি বুলি কয় এই মানে আ মানে শাক পাচলি কি কি ভাল পায় খাই?
এইটো চাওক মানে শাক পাচলিতো আমাৰ প্ৰকৃতিয় বহুত দিছে না চ মই মানে মই মানে ননভেজ ননভেজটো মানে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয় অ'। ত' আমি শ শাক-পাচলি প্ৰকৃতি ইমান ভাল, ভাল বস্তু দিছে আমাক এইটোৱে খাব লাগে। ঠিক আছে চ মই এইটো মনো। মই শাক পাচলিৰ মাজত মই শাক ত' বহুতে ভাল পাওঁ উম, আৰু পাচলিৰ মাজত মই অমিতা বহুত ভাল পাওঁ। আছে অমিতা পাটগবি আহ।
ভালে
পানী লাও মিঠা লাও অ অ। বহুত ভাল লাগিব।
ত ভাল এইটো আৰু আপুনি ৰন্ধা বঢ়া নিজেই কৰে নে
অ মই মই নিজে কৰো বেছিভাগ মই দাইকটো মই নিজে
হয় আপ আৰু আপুনি হেৰি কি ৰন্ধা বঢ়া কি কিনি ৰান্ধে আপুনি ৰান্ধে
মই চাওক মই ব্ৰেকফাষ্ট নিজে বনাও আৰু মই নহয় মই মানে ট্ৰাই কৰি থাকো কেনেকে মানে হেল্দি লগত আমি ঠিক আছে টেষ্টটোৱ মেনটেন্ট কৰি থাকিব পাৰো অ সদায়তো বইল খাই বইল খাব নোৱাৰি নহয়।
অ হ
ঠিক আছে আমাৰ টেষ্টো লাগে হা টেষ্টি খাবা খাব লাগেছ ত সেইটো কাৰণে মই ট্ৰাই কৰো যে কেনেকে মানে হেলডিল লগত টেষ্টিটো মেইনটেইন কৰি এটা ডিছ্ বনাব পাৰো
হম
এইটো কেতিয়াবা আঞ্জা হব পাৰে কিবাচ স্নেকিং হ'ব পাৰে। অ এইটোৱে মানে যেনেকে ব্ৰেক অ ক
অ আ কওক চোন কি কি বুলি কলে
অ যেনেকে মই কেতিয়াবা ব্ৰেকফাষ্টত এইটো প্ৰিফাৰ কৰো মানে কি খাও অ শাক শাকৰো মানে এনে আমি কি কৰোঁ আমি আমি যে পৰঠা বুলি খাওঁ এইটো মানে আলু হয় না
অ' হ
পি হয় তোমাক কি কেতিয়াবা মা এইটো শাক দি কেনে এই পৰঠাটো মানে মই বনাওঁ ঠিক আছে। টো পাইি যাম তাৰ পৰা
হয় হয় আপুনি আপোনাৰ তেনেহ'লে খোৱা খাদ্যৰ ওপৰত বহুত অভিজ্ঞতা আছে তাৰমানে কেনেকৈ বনাব লাগে কি কৰিব লাগে, গোটেই এটাই এৰি এটা অ' জানে তাৰমানে।
কে মানে ভালকে এন কিমান কৰিব পাৰো
হয় কেনেকে বনাই কেতিয়াবা মোক শিকাই বা আপুনি কি কি বনাই কেনেকে বনাই ঠিকে দ আৰু
মানে মই মই বিচাৰো মানে চাওঁক মই নহয় মানে মাজ মই মানে বহুত আনহেল্ডি হৈ গৈছিলো অ'।
হয়।
মানে বাহিৰৰ বস্তু খাইছ সেইটোৰ কাৰণে মোৰ গাটো মানে বহুত বেয়া হৈ গৈছিল, তাৰ পিছৰ পৰা মই এটোৱেই ট্ৰাইত আছো মানে কেনেকে নিজেও ভাল থাকি থাকিব লাগে আৰু মানুহক চাজেচন দিব লাগে যে কেনেকে ভাল থাকিব লাগে না।
হয় অ'। হয় হয় হয়। আৰু চবেই ভাল থাকিব লাগে, আৰু। উম, কি বুলি কয় ৰাতি ৰাতি আপুনি কি খায়।
ৰাতি মই চাওঁক ৰাতি মই ভাত ৰুটি একো নাখাওঁ অ'। ৰাতি মই অনলি এইটো ভেজিটেবল চুপ হয়। এইটো খাওঁ পানীলাও দি পেলাই বা অমিতা দি পেলাই এটা সাৰৰ নিচিনা বনাওঁ। ঠিক আছে এইটোৱে খাওঁ।
আৰু দুপৰীয়া ভাত। আপুনি বনাই নিজেই বনাই আৰু। শাক পাচলি আজিৰ দিনত কি কি আছ আজি দিনৰ সাজত কি আছিলে।
অ' আজি। আজি মই ফাৰ্ষ্ট অফ অল ৰাতিপুৱা উঠি পেলাই টো পানীতো মই পোহনীয়া পানীটো টো খালো অ তাৰপিছত ব্ৰেকফাষ্ট মই হাল এইটো পাৰঠা বুলি কলো নহয় এইটো শাক দি পেলাই ঠিক আছে এইটো এ অ এইটো অ এইটো খালো দেন মই অফিচত গ'লো অফিচত গৈ পেলাই তাতে মানে ভাত খালোঁ। ভাতত আছিল পানীলাওৰ আঞ্জা আছিল অ পানীলাওৰ আঞ্জা অ পাতকবি
অ
এইটোৱে পানীলও আৰু পাতকবি আছিল উম লগত ম চালড ৰাখ শুোৱে
অ চালাদ ৰাখে আৰু কি কি ৰাখে অ এইখিনিও চাহ খাই আৰু মানে ইভিনিং টাইমত চাহ খায় আৰু ৰাতি কি খাব কি কি আয়োজন কৰিছে কতি
ৰাতিত মই এইটোৱে পানীলাও পানীলাও আঞ্জা এটা বইল
আহাৰ অ পান্জ আঞ্জাৰ অ কি ভালেই তেনেহ'লে পুৰা মানে ভাল খাব লাগে মানে অ আৰু নেকি
আমাৰ স্বাস্থ্যও ভাল থাকিব আমাৰ স্বাস্থ্য ভাল থাকিলে আমাৰ মনটোও ভাল থাকিব মনতটো ভাল থাকিলে আমাৰ স্বাস্থ ভাল থাকিব
হয়, মানে হয়, ইফালে সোৱাদো হ'ব ফালে শৰীৰো ঠিকে থাকে
অ আৰু আমাৰ ছ শৰীৰ, অ আমাৰ শৰীৰ স্বাস্থ্য, মন টো ভাল থাকিলে আমি মানুহৰ লগত ভালকে কথাও পাতিম, তেতিয়া কাজিয়াটো নহব ভালকে কথা পাতিম নহয়? এইটোয়ে
অ, আৰু হেৰি, কি বুলি কয়, অ আৰু, ডেইলিকে এখনে খাদ্য খাই থাকে নে, নে তালিকাত কিবা বেলেগ-বলেগ পিয়াজি কিবাহ নেক্স তালিকা
অ, অ, মই মানে নিউ-নিউ বস্তু মই ট্ৰাই কৰি থাকো
হয়, হয়, হয়, নতুন-নতুন বস্তু খাই থাকে তাৰমানে আৰু, কি কি কোনটো বস্তু কি কেনে বোৱা লাগে তে